হেল্ল'।
অহ হেল্ল' অহ আহিছে।
অহ কি কৰিছা?
মই এনেই আছো, তুমি?
ময়ো এই-
অ তুমি অলপ ত মাতটো ডাঙৰকৈ দিবা নেকি। মানে লাহে লাহে আহি আছে তোমাৰ মাতটো অঁহ এতিয়া ভালকৈ হৈছে।
অঁ
অঁ অঁ বাকী কি কৰি আছা তুমি?
এ' জাষ্ট কিবা এটা এনেই আৰু খাব ওলাইছো। তুমি?
মই এনেই বহি আছো। বাকী এক চেকেণ্ড ৰবা।
অঁ
অঁ দিনত ভাত খালা নে নাইখোৱা তুমি?
দিনত মানে খাইছো মানে দিন মানে হেৰি আবেলিয়ে হ'ল খাওঁতে।
অ অ আচ্ছা।
অঁ তুমি খালা নে নাই?
অঁ খাইছো, খাইছো।
অঁ ঠিকে আছে দিয়া। বাকী আৰু?
বাকী আৰু আছো। বাকী খবৰ পাতি কেনে তোমাৰ?
খবৰ পাতি আছো দিয়া ঠিক আছে তোমাৰ খবৰ কেনে
ঠিকে আছে। বাকী তোমাৰ আংকুল- আন্টি কেনে আছে?
অঁ ভালেই আছে দিয়া। তোমাৰ ঘৰত ভালে আছে চব?
অঁ ভালে আছে।
অঁ আৰু এনেই কি কৰি
কি' কি কৈছা?
মানে আজি কি কৰিম বুলি ভাবিছা মানে?
আজি এনেই অলপ গা ছাহ ইমান ভাল নহয় তো আজি অলপ টোপনি মাৰিম চাগে। মানে অলপ মই গা চা দুৰ্বল হৈ আছো। মানে বেমাৰ হৈছিল মোৰ কেইদিনমান আগতে। জাষ্ট দুদিন মান আগতে ভাল পালো। বাকী- তোমাৰ কোৱা?
এ' মোৰো একেই অৱস্থা ৰবা।
আচ্ছা আচ্ছা চবৰে বেমাৰেই হৈছে ছাগে।
অঁ এইকেইদিন বেমাৰে মানে বতৰ ঠিক নহয় ন।
গম পাইছো হঠাৎ দেখাই পাইছা তুমি। এইকেইদিন হঠাৎ বৰষুণ দিয়ে হঠাৎ ৰ'দ দিয়ে। এনেকোৱা হলেটো মানুহ বেমাৰে হৈ যাব।
সেইটোৱেই সেইটোৱে।
বাকী আৰু আজিকালি তুমি যে ইমান যে মোবাইল যে ইউজ কৰা যে? চচিয়েল সামাজিক মাধ্যমটো ইমান ইউজ কৰা তুমি যে দেখা পাই থাকো যে?
আজিকালি আৰু চচিয়েল মিডিয়া মানে সামাজিক মাধ্যমৰে যুগ আৰু।
নাই সেইটোয়ে। মই তোমাক বেছিভাগ সামাজিক মাধ্যমতে দেখা পাওঁ। উম উম কোৱা?
হম আৰু মানে আজিকালি আৰু মোবাইলটো নহলেতো নহয়।
বুজিছো বুজিছো।
উম' চবতে লাগেই আৰু।
উম উম উম। তোমাৰ ভয়েচটো অলপ ডাঙৰকে কোৱা মানে লাহে লাহে আহি আছে।
অঁ মানে সেইয়াই আৰু চব কামতে মোবাইলটো লাগেই আৰু।
অ সেইটোয়ে বুজিছো বুজিছো। বাকী আৰু কি তুমি কি কি বাকী তুমি আজিকালি চচিয়েল মিডিয়াৰ বিষয়ে কিবা- ক'বা নেকি। আজিকালি যে বহুত ইউজ কৰে ত' আমি ছচিয়েল মিডিয়াৰ বিষয়ে এনেকে কথা পাতিব পাৰো নেকি?
অঁ অঁ পাৰি পাৰি। এনেই হেৰি বাকী কোৱা চোন? তুমি চচিয়েল মিডিয়াৰ জৰিয়তে আমাৰ কি কি মানে সুবিধা হয়। হৈছে
অ আচ্ছা তুমি ভালে কোৱেশ্যন কৰিছা চচিয়েল মিডিয়াৰ সহায়ত ক'ব লগা গ'লে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে দৰিদ্ৰ শ্ৰেণীৰে ছাত্ৰ ছাত্ৰী যেনেকুৱা আছে যিবোৰৰ মা নাই সেনেকুৱা বা ছাত্ৰ ছাত্ৰীবোৰ যেতিয়া পঢ়া শুনা ৰব অসুবিধা সেইবোৰে সামাজিক মাধ্যমৰ সহায়ত কি কি কি শিক্ষাও লব পাৰে আৰু বহুতো নতুন নতুন প্ৰযুক্তি আহিছে শিক্ষাও আহিছে যিবোৰ ছচিয়েল মিডিয়াৰ পৰা পাব পাৰি লগতে
ছ'চিয়েল মিডিয়া ইউজ কৰিলে আজিকালি নতুন নতুন বহুত কথা জানিব পৰা যায়
উম উ ভালো জানিব পাৰি আৰু বেয়াও দুয়োটাই জানিব পাৰি
মানে ছ'চিয়েল মিডিয়া যদি আমি যি ভাল কামত ব্যৱহাৰ কৰো তেতিয়া হলে ভালেকৈ ক'ব পাৰো বাকি তুমি ছ'চিয়েল মিডিয়া আজিকালি ইউজ কৰিলে বেয়াক কিছুমান বেয়াও যে হয় মানে কি ভাবা তুমি
এক আজিকালিতো ল'ৰা ছোৱালী চবৰে হাততে মোবাইল আমাতকৈও কম কম সৰু ল'ৰা ছোৱালীৰ হাতত মোবাইল আমি দেখা পাওঁ মানে ইমান কম এজত মানে মোবাইলটো দিয়াটো মই নাভাবো যে টো কিবা ভাল কাম কাৰণ তেওঁলোকৰ স্বাস্থ্যৰো কথা আছে খেলা ধূলা নকৰি যদি মোবাইল টোকে চাই থাকে তেতিয়া আৰু বেয়া নহ স্বাস্থ্যৰপৰা ৰা একশ্যালি এফেক্ট কৰে
উম ঠিকেই কৈছা
উম মবাইলটো মানে চাইট কৰি মানে মবাইল বা টিভি চাইট কৰি মানে মানে অলপ খেলা ধূলাত অলপ হেৰি কৰিব লাগে
উম ঠিকে কৈছা তুমি আজিকালি চবে বেছিভাকে মই দেখা পালো ছাত্ৰ ছাত্ৰীসকলে মোবাইলে বেছি ইউজ কৰে আজিকি ইহতে বেছিভাগ খেলা ধূলা বা শাৰীৰিক চৰ্চাৰ ধৰণে একো নকৰে অকল সে মোবাইলে সেইটো বেয়া হয়
উম উম ইল ত সেইটোৱে মানে আৰু একশ্যেলি ইয়াতে পেৰে মাক বাপেকৰো দুখ আছে সিহঁতে দি দিয়ে এইটো মোবাইলটো
ঠিকে কৈছা
বাকী তুমি বেছিভাগ কি সি ছ'চিয়েল মিডিয়াত কি বস্তু এপ বেছিভাগ ব্যৱহাৰ কৰা
মই বেছিভাগতো হোৱাটছআপ ফেচবুক আৰু ইনষ্টাগ্ৰাম মই বেছি ইউজ কৰো তুমি কি ইউজ কৰা?
মইতো বেছিভাগ আমাৰ ইউটিউব বেছিকে ব্যৱহাৰ কৰো।
উম উম আজা কালি ইউটিউবৰ জৰিয়তে বহুত বস্তু মানে শিকিব পাৰি
উম গম পাইছো সেইটোয়ে ইউটিউবৰ সহায়ত মানে বিশ্বৰ বহুতো ঘটনাৰ বিষয়ে জানিব পাৰি লগতে বহুতো নতুন নতুন বস্তু বস্তু চাব পাৰি আৰু নিউজ বাতৰি চাতৰি যিবোৰ চাব কাৰণে হয়টো মে বেছভাগ ইউটিউব ব্যৱহাৰ কৰো
উম উম আৰু কিবা বস্তু নাজানিলেও আজিকালি আগতে যে ইউটিউবৰ পৰাই চাই ল'ম ইউটিউবৰ পৰা শিকিব পাৰি আৰু তেনেকুৱা
কিন্তু সেইটো মানে ইউটিউবটো বেছিভাগ ইউজ কৰো ইউটিউব মানে ভিডিঅৰ সহায় গোটেই বস্তুৰ কেনেকে কি কৰে কিবা যদি ক'বাত যদি যাব লগা হয় হ'ল কত‌‌বা যদি ফুৰিব যাব লগ হল সেইবোৰোতো ইউটিউবে হে সহায় কৰে কেনেকুৱা জাগাত কত কত গ'লে ফুৰিব গ'লে ভাল হয় এনেকুৱা হিচাপে। এইটো মানে ইউটিউবটো মানে বে একদম ভাল এটা উপায় হয় য ভা একদম ভাল হয়। বস্তুটো মই ভাবো এইটো মানে ইউটউবটো বেছি ব্যৱহাৰ কৰো মই।
আৰু বহুত বস্তু আমি গুগলটো চাব পাৰো। পাৰো যিটো আমি নাজানো গুগলেও মানে বহুত। এক্সামৰ টাইমত মানে গুগলেও বহুত হেল্প কৰে আৰু।
উম্ ঠিকেই কৈছা।
উম্।
বাকী তুমি কি ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰা নেকি?
অঁ অ মই ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰ কৰোঁ পিছে তুমি ইনষ্ট্ৰাগ্ৰাম ব্যৱহাৰ কৰে নে নকৰা ৰীল। বনোৱা নে নবনোৱা?
হা সেইবোৰ নকৰো ব্যৱহাৰ কৰো কিন্তু ৰিলচ চিলছ এইবোৰ। ভাল নালাগে নহয় আছা নবনাও ইমান মই মানে ইচ। ইনষ্টাগ্ৰামত এনে অলপ ভিডিঅ' চিডিঅ অলপ চাওঁ কেতিয়াবা মন চন বেয়া লাগিলে। সেইটোয়ে মানে অলপ সময়ৰ কাৰণে অলপ মন।
মৰ জৰিয়তে বা ফেচবুকৰ জৰিয়তেও মানে পইছা আৰ্ন। কৰিব পাৰি ন।
অ পাৰি পাৰি ইনষ্টাগ্ৰামতো সহায়তো পাৰি আজিকালি মই। তেহেতে মোৰ লগৰে বহুতে ইনষ্টাগ্ৰামৰ পৰা বহুতো পইচা অৰ্জন কৰি আছে দেখা পাই আছো। বাকি তুমি কি ভাবা ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰৰ সহায়ত পইচা অৰ্জন কৰিব পাৰি নে নোৱাৰে?
পাৰি পাৰি কিন্তু ভাল কন্টেন্ট হ'ব লাগিব। অ হয়টো কন আমি যি কনটেনট বনাও সেইটো মানুহৰ হেল্প হ'ব লাগিব।
অ তোমাৰ ভইচটো ভালকে অহা নাই।
মানে আমাৰ আমি যিটো কনটেন্ বনাম সেই। কনটেক্ট কন্টেন্টো চাই মানুহে ভাল পাব লাগিব।
অ ঠিকে কৈছা অ ঠিকে কৈছা তুমি। ভালে।
অ মানে তেতিয়াহে অলপমান আমাৰো মানে ফাইদাটো হ'ব আৰু মানুহৰো। ফাইদা হ'ব।
উম উম ঠিকে ঠিকে কৈছা বাত মই ভাবো। ৱ আজিকালি সেইটোৱেই চচ ছ'চিয়েল মিডিয়া খনত ভালো আছে মানে কিছুমানে ছ'চিয়েল মিডিয়া সহায়ত বহুটো দেখা পাইছো এনেকে পইচা উপাৰ্জন কৰে। তেনেকা মানুহ বহুটো মানে ফেমাচো হৈ যায় পোৰা ছ'চিয়েল মিডি দে সহায়ত কোনো মানুহ চিনি নাপায়
মানে বহুতে ফেম পাই যায় বহুত এতিয়া আগতে যিটো মানুহ মানে দুখীয়া অহ, আছিলে এতিয়াতো সেইবোৰ মানুহ কিমান ধনী -ধনী হৈ গ'ল।
এইটো চব ছচিয়েল মিডিয়াৰে এইটো কামাল হৈ গৈছে এতিয়া।
ছ'চিয়েল মিডিয়া মানে ইউচ কৰি মানে ভাইৰেল হৈকিনে মানুহৰ ঘৰ হ'ল, বাৰী হ'ল, গাড়ী মটৰ বা ফ্ৰেম হ'বই ভাল।
এইটোৱে আশা ইচ্ছাটো চবৰে আছে আহোম মোৰো মন চচিয়েল মিডিয়াত এনকা -এনকা কৰিব কিন্তু এইটোৱে নোৱাৰো কাৰণে নকৰো।
হম, একচুৱেলি চচিয়েল মিডিয়াত কিবা কণ্টেণ্ট কৰিব হলে অলপ ভাল মোবাইলৰো দৰকাৰ অলপ।
জানো সেইটো হয় জানিবও লাগিব ন' চবৰে নিজে- নিজা টেলেণ্ট থাকে আমাৰ যাৰ চচিয়েল মিডিয়াই পাৰিব সিহঁতে পাৰিব আমি নোৱাৰো নহয় এইটো কাৰনে কি কৰো। আৰু বাকী তুমি সেইটোৱে আমিতো বেছিভাগ চালো ইউজ কৰিলো হৈ গ'ল এনেকুৱাই। বাকী তুমি আজিকালি ভাব মানে ছ'চিয়েল মিডিয়াটো যে আপোনাৰ যে নৱপ্ৰজন্ম ছাত্ৰ- ছাত্ৰী সকলে যে পৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰে যে, সেইটো ভাল নে বেয়া?
আৰু মাতৃ ইয়াৰো ছাত্ৰ ছাত্ৰীসকলৰ মা- মাতৃ সকলে যে ইউজ কৰিব দিব লাগে নে নালাগে?
এক্সুৱেলী ইগজামৰ টাইমত ইউজ কৰিব দিব নালাগে। যদি কিবা টান আৰু কিতাপখন লত নাই, তেতিয়া মোবাইলত চাইছে সেইটো বেলেগ কথা। কিন্তু, মই নাভাবো পৰীক্ষাৰ টাইমত চাব লাগে বুলি।
অহ, ঠিকে কৈছা তুমি।
উম, আৰু এনেও বহুত নিউজ বোৰ আহিয়ে আছে, বহুত লৰা -ছোৱালী মানে সৰু বোৰ ল'ৰা -ছোৱালী মোবাইল ইউজ কৰি বহুত কিবা- কিবি ঘটনা হৈও গৈছে মানে
অ', - অ', গম পাইছো মই বহু শুনা পাইছো মইও বহুত।
উম ত 'সেইবিলাকৰ কাৰণে অলপমান সাৱধান হ'ব লাগে পেৰেন্টচ বিলাকে।
অহ, ঠিকে কৈছা তুমি। বাকী আৰু ছ'চিয়েল মিডিয়া যে এনেকা কৈ ইউজ কৰি আছে আৰু তুমি ভাবা নে চছিয়েল এতিয়া যে ইউজ কৰা পিছত বহুতো মানুহ লাভাম্বিত হ'ব পাৰে বা কিবা
অহ, লাভাবিতটো বহুত মানুহ হৈ আছে, এতিয়া ইনফ্লুৱেঞ্জাৰ বিলাকৰ কিমান মানে হেহতৰ ফাইদা হৈ আছে মানে লাভ হৈ আছে হেহতৰ। কাৰন সেইটো প্ৰমোচন কৰি আছে ন' তে চচিয়েল মিডিয়ামৰ জৰিয়তে মানে বস্তুবোৰ
উম, আজিকালিৰ যুগত টো কিবা দেখা পাইছা আজিকালি অনলাইন কামতে বেছিভাগ হয় অফলাইন বেছিভাগ
আজিকলি বহুত বস্তু অনলাইন হৈ মানুহৰ বহুত সুবিধাও হৈছে। যেনেকি বেংকৰ ফালৰ পৰা তাত বহুত কিবা -কিবি এতিয়া সুবিধাই আৰু। এতিয়া, কেচ নানিলেও আমি ইউ পি আই কৰি দিব পাৰো দোকানত। কোন হি
সেইটো ঠিকে কৈছা তুমি, তেনেকুৱা আজি যদি দেখা পাইছা আগতে যদি অনলাইন চনলাইন নাছিল। তেতিয়া চুৰ হোৱা ভয় থাকে এনেকুৱা ভয়, এতিয়াতো অনলাইন পেমেন্ট হোৱাৰ কাৰণে যেনে হৈ ছা ইউ পি আই, গুগল পে'। ইত্যাদি হয়। আৰু মোবাইল এদি সটো অনলাইন পেমেণ্ট কৰি দিব। এটা সুবিধা হৈছে আৰু এইটো এনেকে বিজনেছৰ কাৰণে বহুত সুবিধা হ'ল।
উম হম উম। এতিয়া বহুত এতিয়া যেনেকি ক'ব পাৰি আৰু সমস্ত মানে দুুনিয়াৰ, গোটেই বস্তু খিনি যত মোবাইলতে আছে আৰু মোবাইলতটো সেই সৰু মোবাইলটোৰ ভিতৰতে আছে। আৰু এনেকেই ক'ব পাৰি।
অ সেনেকুৱাই, এখিনি কবা লগাতে সেইটোয়ে হয়।
অ। বাট তেনেকুৱাই আৰু অ।
উম দিয়া ঠিক আছে দিয়া, মোক মানে মায়ে মাতি আছে মই যাব লাগিব।
অ অ অ। অ দিয়া ঠিকে আছে দিয়া যোৱা অ।